হেল্ল'
শুনিছ।
অ কি কৰিছ।
হেল্ল'। এয়া ভাত খাই এনেই আছোঁ তই ভাত খাই এনেই আছোঁ তই।
ময়ো এনেই আছোঁ।
অ অ অ হেৰি, এইটো কি কয় ভাত খালি নেকি?
খাই আহিছোঁ। এ তোমাৰ খ খব খবৰ খাতি ভাল নহয়।
খব ভালেই বাউ, সেই একজাম চলি আছে।
অ কেনেকুৱা হৈছে একজাম?
ঠিকেই গৈছে আও তহঁত খতম নে কি?
নাই নাই খতম হবহে।
অ ঘৰত ভাল নহয় বাকী?
তহঁতৰ ভাল নহয়?
অহ ভালেই।
তাৰ পৰাা এতিয়া বাকী নাটক কৰিছ নাই?
নাটক এই কলেজ উইকেটতে কৰা, তা পিছত হোৱাই নাই এই থিয়েটাৰ ফেষ্টিভেল আছে তেতিয়াহে কৰিম আৰু
অহ অ। তাৰপা হেৰি নহয় অ স মই সেইদিনা ভানুমে নিওজ এটাত পালোঁ। তাৰপা সি তহঁতৰ যে ড্ৰিমৰ্গাল নাটক। খন যে। শুনিছান ড্ৰিমগাল নাটক- সোণ ভে বৰ ধুনীয়া লাগিছিল, তহঁতি কৰা সেইখন মই পাই পাইছিলো।
অ সেইখন সেই, নিউজে চিউজে বহুত সেই পেপাৰত বহুতকে দিছিলে, সেইখন আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতহে হৈছিলে।
অ অ তাৰপৰা, কত সেইখনৰ পৰিচালনা কোননো?
সেইখন মানে লিখিছিলে তোৰ জোনমণি দত্তই এয়া মোৰ বৌ যে। তাৰপিছত - তোৰ এইখন পৰিচালনা কৰিছে সেই অসীম কুমাৰ শৰ্মা যে, এই বিদুৰ ভাইত যে আছিলে এম এল এ যে লৈছিলে
আহ অ গম পাইছোৱা।
তেওঁ
অ' অ' অ তাৰপা হেৰি নহয় এইটো কি বুলি কয় কাহিনীটো কাহিনীটো বৰ ধুনীয়া, হয় নহয়?
অ কাহিনীটো ধুনীয়া মানে ইউনিক আৰু এই মানে এতিয়া যোনটো চচাইটি যেতিয়া মানে চলি আছে তাৰ ওপৰত লৈ মানে যোনটো মানে একজিৱেটেড কমিউনিটি মানে যোনখিনি। এনে ওপৰত লৈ মানে।
অ
মই তোক মাতিলোয়েহেতেন চাবলে তা পিছত কি হ'ল পটককে হৈ গ'ল যে আমাৰ নাটকখন তই ভিডিঅত পাইছিল নেকি
অ মই ভিডিঅ' পাইছিলো আৰু সেইদিনা ফেচবুক কাৰণে হেৰি কৰি থাকুতে তাপা তোক দেখা আগতে পালো মই তাপা মোক সেইদিনা অথনি সুধিম ভাবিছিলো কিন্তু মোৰ নিজৰ এক্সাম চলি আছিলে যে মই বোলো না মই এক্সাম দি লও মই তাইৰ এদিন ভালকে কথা পাতিম
অ অ এই নাটকখন বহুত ভাল আছিলে মানে বহুতে কৈছে আৰু আৰু মানে যোনে লীড কেৰেক্টাৰটো কৰিছিলে বহুত ধুনীয়া কৰিছিলে মানে
তাপা বাদবাকী নাটক খনৰ মানে কাহিনীটো কেনেকুৱা আছিলে বা
কাহিনীটো মানে কি আৰু হেৰি এই এতিয়া মানে সমাজত কিছুমান মানে কি হয় এল জি বি টি কমিউনিটি খিনিক মানে যোনখিনি মানে ম তেহেতি মানে নিজকে প্ৰকাশ কৰিব নোৱাৰে ন মানে এতিয়া চাহ দৌৰা মানে কাহিনীটো এনেকুৱা এতিয়া যে ল'ৰা এটা মানে সৰুৰ পৰা সি ছোৱালীৰ নিচিনা আছিলে কিন্তু সমাজ আৰু মানে মানুহৰ ভয়ত সি নিজকে মানে লো লুকুৱাই ৰাখি মানে লৰা হৈ থাকিবলে চেষ্টা চেষ্টা কৰিছিলে মানে সমাজখনত সমাজৰ সমাজ খনে কিবা কব মাক বাপে কয় মনত দুখ পাব বুলিহে মানে সি তেনেকুৱা কৈ আছিলে তাৰ পিছত যেতিয়া সি লাহে লাহে ডাঙৰ হৈ আহিলে সি মানে মনতে এটা অন্তত অন্তত ভূকি আছিলে মানে সি মানে নিজৰ দাড়িখিনি যেতিয়া মানে সি দাড়ি খিনি ক তাৰ পিছত যেতিয়া আকৌ কালি সি মানে নিজৰ ছাল দি মানে ব্লেডদি কাটি দিব বিচাৰে তেনেকুৱা মানে আৰু মানে যেতিয়া সি ঘৰৰ কাষৰ মানে তাৰ এজনী খুব ভাল ভাল ভাল মানে হেৰি আ মৰম তুমি বুলি তাৰ পিছত মৰম আমি বুলি মানে এজনী খুব ভাল বান্ধৱী আছিল
অ অ
শুনিছ নে শুনি ছো অ তাৰপিছত তাই মানে কি ক তাই তাই মানে হে তাৰ লগত মানে চব কথা শ্বেয়াৰ কৰে তাৰ পাছত মানে তাইক তাই মানে যেতিয়া সুধিছিলে তই কিয় এনেকে থাক বুলি ল'ৰাটোক তেতিয়া মানে ল'ৰাটোৱে কৈছিলে আৰু যে মোৰ মোৰ মানে যে জাননে তোৰ নিচিনা ধুনীয়া এখন গাল হলে মোৰ যেতিয়া ড়াৰি খিনি গজি আহে মানে মোৰ ব্লেটদি কাটি দিব মন যায় তাৰপিছত মানে অলপ দিনৰ পিছত সি মানে নিজকে ছোৱালীলৈ ট্ৰেন্সফৰ্ম কৰিব বিচাৰে ট্ৰেন্সফৰ্ম কৰিব বিচাৰিলে মানে হা ঘৰৰ মানুহবোৰে তাক মানে ফাৰ্ষ চাপৰ্ট কৰা নাছিলে তাৰ পিছত মাক বাপেকে বুজি পালে যে যদি সি মানে তেনেকে সুখী হ'ব বিচাৰে তেতিয়াাহলে মানে সেইটো কৰাতে ভাল হ'ব মানে তাৰপিছত োৰ আহ সি পাঁচ এই-এই মানে পাঁচ ওচৰ এটা নিজেক প্ৰিপেয়াৰ কৰি
উ
দহ বছৰ ছোৱালী লৈ হল মানে, তাৰপিছত মাক বাপেকেকেও মানে এই কথা টো দেখি মানে সি যেতিয়া সি অনুভৱ ক মানে সেই তাক ইমান সুখত দেখি মাক বাপেকেও মানে মনত দুখ পাইছিলে যদিও সেইখিনি পাহৰি গল মানে আমি এই নাটক খত কি হ'ল মানে আমি এটা কুৰা ষ্ট্ৰীম হিচাপে কাম কৰিছিলো মানে। মানে কৰা ষ্টিমটোত গোটেই কাহিনী খিনি কৈ থাকে মানে যেনেক মানে ভাওনা এখন হবলৈ যাওঁ মে সূত্ৰ-সূত্ৰই মানে গোটেই কথা খিনি কৈ দিয়ে ন, তেনেকে মানে কুৰা ষ্টিমটোৱে গোটেই নাটক খনৰ লিডটো মানে কুৰা ষ্টিমটোৰ ওপৰত আছিলে।
অঁ-অঁ
আৰু মানে ইয়াত মেইন হেৰিটো আছিলে মানে মইনা বুলি এটা চৰিত্ৰ, আৰু বহুত মানে আল্টিমেট কৰিছে মানে ল'ৰা এটাই এজনী ছোৱালী নিচিনাকে মানে বহুত ধুনীয়াকে পাৰফেক্টলি কৰিছিলে এই হেৰিটো। আৰু চবেই মানে ভালেই আছিলে যে মানে বহুত মানুহ আমিবোৰহে আচলতে নাটকৰ লগত মানে নতুন কিন্তু সেইবোৰ মানুহ মানে বহুত ভাল এক্টৰ যে ভালকে কৰিছিলে তেওঁলোকে। আমাৰ এইখন মানে এতিয়া বাহিৰত হোৱা কথা আছে মানে এতিয়া তোৰ গুৱাহাটী তাৰপিছত গুৱাহাটীৰ পিছত আকৌ দেলহি যোৱা কথা আছে মানে এইখন নাটক।
অ হয়নি?
উম এতিয়া কি হয় আৰু।
তাকে ভাল মানে মোৰ নাটকখন মইজি মানে ধৰি লও কিবা এটা বস্তু অকমান চালে গম পাই ন কিমান ধুনীয়া হ'ব বস্তুতটো।
অ সেইখন বহুত ধুনীয়া আছিলে।
ভিডিঅ' টো চাই এনেকুৱা লাগিলে ন মোৰ যেন চাই চামগে গৈ নাটকখন মোৰ মানে লাগিলে
অহ নাই নাই কাহিনীটো মানে ইউনিক আছে। আছিলে ন মানে এতিয়া সমাজত চলি থকা কাহিনী মানে কাৰণ এই যোনখিনি মানে এল জি বি টি কমিটি মানে যোনখিনি মানুহে মানে হিজিৰা বুলি ক'ব বিচাৰ বা হেৰি কব বিচাৰে সেইখিনি মানুহক লৈহে এটা কাহিনী। ভাল আছিলে মানে কাহিনীটো মানে সমাজতে বহুত খিনি বাত পঠিয়ালে মানে।
গম পাই আছো এতিয়া-এতিয়াতো আমাৰ সমাজত তেনেকুৱা বহুত ঠাই আছে কিন্তু তেনেকুৱা ল'ৰা
অ এতিয়া তই, উম, অহ সেইটোৱে আৰু মানে কিছুমান-কিছুমানে ইমান, আৰু এই বস্তুতো মানে যেতিয়া এই ছোৱালীলৈ যে ট্ৰেন্ঞ্চফৰ্ম হয় আমি কি হয় আমাৰ নাটকখনৰ আগত আমি এজন মানে ডিব্ৰগড় গৈ পেলাই এইসমূহ প্ৰেম কুমাৰ শৰ্মা ঘৰতে মানে আমি লৰা এটা লগ কৈছিলোগে সিও মানে এনক তাৰ পিছত সিও মানে এতিয়া বহুত প্ৰচেছ চলাই আছে সি আৰু দু দহ বছৰ বা পাঁচ বছৰৰ পিছত সি সম্পূৰ্ণ ছোৱালীৰে হেৰি হব সেই মানে তাৰ লগত কথাখিনি পাতি চাইছিলেগে? তেতিয়া মানে কৈছা মোৰ। মানে তাৰে ঘৰত চাপৰ্ট নাছিলে তাৰ ককায়েকে পিতে মাক বাপে মাকে বাপেকেহে চাপৰ্ট কৰে ককায়েকে তাৰ পিতি পেলাই মাথা ফালি দিয়ে মানে ককায়েকহতে লাজ পায় মানে তাৰ কাৰণে?
চা দেই আজিকালি যে সমাজত কিনো হবলৈ গৈ আছে ন।
ন সেইটোয়ে আৰু মানে। এতিয়া কিছু ভালখিনিতো ভালেই কিছুমানেহে মানে আজিকালি এই বস্তুটো এটা বেয়া হেৰিকে লৈছে মানে এতিয়া দেখা নাই কিছুমানে মানে এনেই ধন ভৰি পেলাই এইবোৰ পইচাৰ কাৰণে মানে এনে? কাম হেৰি কিছুমান পোৱা নাই জানো? আৰু সেইবোৰ কাৰণেহে মানে এওঁলোক? কৰো মানে যিখিনি ভাল ইহঁতৰ মানে ইমেজটো বেয়া হৈ গৈছে?
সেইটোয়ে এতিয়া মানে এতিয়া ভাল মানে এটা মানে এই নাটক খনে মানে সমাজক এটা মানে উ হেৰি দিয়াৰ আগতে মানে উ কিবা এটা মানে কব বিচাৰিছে? যে', মানে এনেকুৱা আমাৰ এতিয়া আমাৰ কিছুমান আমাৰ। এতিয়া ধৰি লওক ম', মানে আমাৰ কিছুমান সমাজৰ মানুহে মানে তেনেকুৱাৰ? ধৰনৰ ল'ৰা যদিও ল'ৰা মানে সি ছোৱালীকোটা থাকিব বিচাৰে কিন্তু মানে সিহঁতক বহুত বেয়া দৃষ্টিৰে চাই মানে।
অ', - অ', এইটো একদম মানে সঁচা কথা আৰু।
এতিয়া মানে সেইটো কাৰণে সব মানুহে চাব লাগে।
অ', চব মানুহে চাবলৈ আঁহ ',
অ', সেইটো এতিয়া চাই মেলি মানেু বুজিব লাগে অ', উম', - উম', সেইটোৱ মানে তেতিয়া বুজিব লাগে মানুহখিনিও যে সেইটো হয় সেইটো বেয়া যে ছোৱালী মানে হেৰিয়ৰ পৰা মানে ধৰি লওক মানে মতা মানুহটোৰ পৰা। ছোৱালী হ'বলৈ যোৱাতটো সেইটো বেয়া কথা সেইটো হয় বাৰু কিন্তু মানে আজিকালি নহ'বলগীয়াতো একো হেৰি নাই হয় নহয় বাৰু।
অ ', আৰু যদি সৰু পৰা তিনে গায় তেতিয়াহ'লে যদি আৰু নিজকে যদি সি ছোৱালী হিচাপে ল'ব পাৰিছে তেতিয়াহলে বাকী মানুহে আপত্তি কৰি লাভ নাই ন',।
সেইটয়ে কিন্তু আকৌ তাতে আকৌ সমাজৰ দুটামানে তাকে কব নহয় যদি আধা -আধা অংশ মানুহে যদি তাক চাপৰ্টে কৰে কিন্তু আকৌ তাতে আকৌ দুটামান মানুহ তেনেকে?
অ ', দু উম', সেইটো সেইটোতো থাকে। কিবই কিন্তু মানে সেইটো চালে নহয় আচলতে মানুহে যিটো নিজে চেটিছফাই হয় সেইটো কৰাহে দৰকাৰ।
সেইটো হয় অ', সেইটোৱে হয় বাৰু এ', তথাপিও মানে আমাৰ সমাজখন বহুত এতিয়া পিছ পৰি আছে এইবোৰ ক্ষেত্ৰত মানে।
অ', এইবোৰ ক্ষেত্ৰত আৰু বহু -বহুতে মানে এতিয়া এই বস্তুতটো মানে। পইছা কতাৰ এটা পথ বুলি বিচাৰি ললে নহয় গম পাও নাই?
উম ', -উম ', - উম ', ত', এ ', এতিয়া- এতিয়া এটা কথা চাব পাৰিবি মানে কি হয় ত ধৰি ল এইটো -এইটো এতিয়া যদি মানে ধৰি লোৱা আমাৰ এতিয়া আমাৰ চকু আগতে যদি ঘটিলেেঁন যে এনেকুৱা এনো ল'ৰা এটা হেৰি বিচ কৰিব বিচাৰিছে তেতিয়াহ'লে মানে মিড? এতিয়াৰ পৰা ধৰি লৈ মানে কিমান খিনি মোৰ বহলাই দিলেহেঁতেন।
অ', বহলাই দিলে আৰু মানুহে মানে একদম দেখিছোৱা নাই এতিয়া কোনোবা এটা ল'ৰা ৰাস্তাত দ মান খোজকাঢ়ি গ'লো তাৰ যদি অকণমান অংগী ভংগী বোৰ ছোৱালী মানুহৰ নিচিনা হয় বহুত? তাৰ মাজতে কিমান ঠাট্টা মস্কৰা কৰিব পাৰিল নে? কব।
সেইটোৱে এতিয়াতো তাৰো সেইটো নিজৰ ভুল নহয় ন। সি সৰুৰ পৰা যিটো এতিয়া কিছুমানতটো সৰু পৰা হয়।
অ ', এই নাটক খনে মানে কি হ'ল এটা মানে ভাল দৃষ্টিভংগী মানুহ অলপ মানে বাৰ্তা এটা প্ৰেৰণ কৰি আৰু মানুহৰ দৃষ্টিভংগীটো চেঞ্জ কৰি পেলালে মানে হ।
গম পাইছো অ', - অ', - অ ', ভাল হৈছে- ভাল হৈছে মই নাটক? অণ মানে দেখি মানে বহুত -বহুত ভাল লাগিলে কামটা -কামটা কৰি। এইবাৰ যদি তহঁতৰ যদি কৰে ন।
অ অ
তেতিয়া মোক কবিচোন মই চাবলৈ মানে মোৰ বহুত মন আছে নাটকখন।
অ মই এইবাৰ কৰিলে হে এইটো কি বুলি কয় তোক লৈয়ে যাম লগত ৰ হে আমাৰ ইয়াতো আকৌ এটা শ্ব' হব চাগে মানে এইটো কথা ওলাই আছে এইবছৰ মানে আকৌ এটা শ্ব' হব নেকি?
অ'তেতিয়া মোক খবৰ দিবি সি মই চামগে বাৰু
তোক খবৰ দিম বাৰু তেতিয়া।
অ' ঠিক আছে তেতিয়া আজিলে হ'ব দে। উ', অ ', উম',